তেনে।
শুনা পাইছানে?
শুনিছেনে?
হয়, পাইছোঁ পাইছোঁ, আপুনি শুনা পাইছে?
হয়, ময়ো পাইছোঁ।
হয়, আছো ভালে, আপোনাৰ কেনে?
মইও ভালে আছো। আজি আমি পৰিৱেশ বিষয়ত অলপ বিস্তৃতভাৱে আলোচনা কৰো।
হয়, নিশ্চয় কৰিব পাৰি, এই বিষয়টো অতিকে সুন্দৰ বিষয় হয়। যিহেতু পৰিৱেশ আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ হয়। ইয়াৰ অবিহনে জীৱন কল্পনা কৰাটো অতিকে কঠিন।
হয়, ঠিকেই হৈছে, পৰিৱেশ বুলিলে আমি কি বুজো?
মোৰ হিচাপে পৰিৱেশ বুলিলে আমাৰ চা- চাৰিওবাষৰ বা চৌদিশৰ আহ, চৌদিশত থকা বায়ু, পানী, মাটি গছ-গছনি, জীৱ-জন্তু আৰু মানুহৰ সৈতে জড়িত সকলো উপাদানকে বুজো।
অৰ্থাৎ আমি যি প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশত বাস কৰো, সেই সকলো বোৰেই পৰিৱেশৰ অংশ নহয় নে?
হয়, এইটো ঠিকেই কৈছে আপুনি একেবাৰে ঠিক। সুস্থ পৰিৱেশে সুস্থ জীৱন গঢ়ি তোলে নহয়নে বাৰু? হয় বাৰুক গছ-গছনিৰ ভূমিকা পৰিৱেশত কেনে ধৰণৰ?
গছ-গছনি ভূমিকা পৰিৱেশত বহুত গুৰুত্বপূৰ্ণ। গছ-গছনি বায়ুমণ্ডলত অক্সিজেন যোগান- যোগান ধৰে আৰু কাৰ্বন ডাইক্সাইড শোষণ কৰে ইয়াৰ ফলত বায়ু শুদ্ধ হয়। যদি গছ-গছনি নাথাকে মানুহ জীয়াই থকাতটো আহ অতিকৈ ক অ ক কল্পনাই কৰিব নোৱাৰি কাৰণ আমি গছ-গছনিৰ পৰা অক্সিজেন পাওঁ।
হয়, এইটো ঠিকে কৈছে, হয়, হয়, একেবাৰে ঠিকে কৈছে আপুনি। গছ-গছনি আছে বাবে আমি সকলো জীয়াই আছো।
হয়, কেৱল সেয়াই নহয় গছে মাটিৰ ক্ষয় ৰোধ কৰাতো সহায় কৰে।
হয়, এইটোও ঠিকে কৈছে। আহ গছৰ শিপাই মাটিক দৃঢ ভাৱে ধৰি ৰাখে যাৰ ফলত বানপানী বা বৰষুণৰ সময়ত মাতি সহজে খহি নপৰে।
আৰু যিবোৰ ঠাইত গছ-গছনি কম বা যিবোৰ ঠাইত গছ-গছনি নাথাকে সেইবোৰ ঠাইত আ সঘনে ভূমিস্খলন হোৱা দেখা পোৱা যায় নহয়নে বাৰু?
হয় থিকে কৈছে।
হয় বাৰু বনাঞ্চল ধ্বংস হ'লে কি কি সমস্যা দেখা পোৱা যায়?
ত ধই ধ্বংস হলে বহু সমস্যাই দেখা যায়। বনাঞ্চল ধ্বংস হ'লে জীৱ জন্তুৰ বাসস্থান নষ্ট হয়। জলবায়ু পৰিৱৰ্তন তীব্ৰ হয় আৰু বৃষ্টিপাতৰ স্বাভাৱিক চক্ৰও ব্যাহত হয়। বল বনাঞ্চল ধ্বংস হ'লে আমি বহুতো সমস্যাৰ সন্মুখীন হব লগা হয়।
হয়, এইটো ঠিকে গৈছে আপুনি বহুতো সমস্যা দেখা পোৱা যায় ন।
হয় ঠিকেই কৈছে।
হয়।
আজিকালি বিশ্ব উঞ্চায়নৰ বিষয়ে বহুতে আলোচনা শুনা যায় নহয় নে?
হয় হয় এইটো মানে কি কব আৰু বহুত বহুত খিনি আলোচনা আজিকালি শুনা পাইছো এই বিশ্ব উঞ্চ উষ্ণায়নৰ বিষয়ে। আহ বিশ্ব উষ্ণায়ন হৈছে পৃথিৱীৰ গঢ়হ তাপমাত্ৰা আ ক্ৰমাৎ বৃদ্ধি পোৱা এক মানে গুৰুত্বৰ সমস্যা আ যিহেত তু আজিকালি অতিকৈ মানে অতি পৰিমানে আ যাতায়াতৰ ব্যৱস্থা বাঢ়ি গৈছে সেই যাতায়াতৰ আ হয় যাতায়াতৰ বাবে যিবিলাক আ বায়ু প্ৰদু যিখিনি মানে বায়ু প্ৰদূষিত হয় তাৰ বাবে বহুখিনিয়ে মানে আমাৰ বিষ্ণ বিশ্ব উষ্ণায়ন মানে বাঢ়ি গৈছে।
হয় ঠিকেই কৈছিল বাৰু আপোনাৰ মতে মূল কাৰণ
অ যেনেকে মই ক'লো এইমাত্ৰ যান-বাহনত নিৰ্গত গেছ কল-কাৰখানাৰ ধোৱা বন ধ্বংস আৰু জীৱাষ্ম ইন্ধনৰ অত্যধিক ব্যৱহাৰ। আ, মই ভাবো যে এইবোৰে হ'ল ইয়াৰ মূল কাৰণ। আপুনি কি ভাবে?
মইও আপুনি যি কৈছে মই তাৰ লগত একমত। বিশ্ব উঞ্চনাৰ ফলত প্ৰভাৱ পৰিছে হিমবাহ গঢ়ি গলি আছে। সমুদ্ৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে। অতি বৃষ্টি খৰাং আৰু ঘূৰ্ণি বতাহ প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাইছে। মুঠতে আমি বহুত
হয় হয়। একেবাৰে ঠিক। আৰু বায়ু প্ৰদূষণো এটা ডাঙৰ সমস্যা নহয় নে?
হয় হয়। বায়ু প্ৰদূষণৰ ফলত হাঁপানি ফুচ ফুচৰ ৰোগ আৰু হৃদৰোগ হয়। ৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যা দেখা দিয়ে। প্ৰদূষণ আমাৰ জীৱনৰ বহুত ডাঙৰ সমস্যা।
হয়। যিহেতু আমি সদায় উশাহ লওতে নিশাহ লওতে আমি বায়ুৰ জৰিয়তে অক্সিজেন গেছ ওলাই এৰি দিওঁ, আৰু বায়ুৰ জৰিয়তে আমি অ', কাৰ্বন ডাই অক্সাইড যিহেতু আমি কাৰ- বায়ুৰ জৰিয়তে আমি কাৰ্বন ডাই অক্সাইড এৰি দিওঁ আৰু, অক্সিজেন আমি বায়ুৰ জৰিয়তে লওঁ। সেইবাবে বায়ু প্ৰদূৰষণ হলে, সেই-সেই বায়ু প্ৰদূষণে আমাৰ শৰীৰকো বহুত ক্ষতি কৰে।
হয়, ঠিকে কৈছে।
হয়।
পানী প্ৰদূষণৰ বিষয়-বিষয়ে আপোনাৰ মত কি?
অ', মই কব বিচাৰো যে পানী প্ৰদূৰ্ষণ হলে পানী প্ৰদূষণে অকল মানে পৰিৱেশৰ ওপৰতে প্ৰভাৱ নেপেলায়। মানুহৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়। আ, যেনে নদী পুখুৰী আৰু জলাশয় আৱৰ্জনা পেলোৱা কল-কাৰখানাৰ বৰ্জ্য আ নিষ্কাচন- নিষ্কাশন কৰা আৰু ৰাসায়ন পদাৰ্থ ব্যৱহাৰৰ ফলত অ', পানী প্ৰদূষিত হয়। সেইবাবে মানে অ, বহুখিনি কাৰকৰ বাবে মানুহেই পানী প্ৰদূষণ কৰে যাৰ বাবে মানুহৰে ক্ষতি হয়।
হয়, ঠিকেই কৈছে।
হয়। বাৰু ইয়াৰ ফলত জলজ জীৱৰ ওপৰত কি প্ৰভাৱ পৰে?
ইয়াৰ ফলত জলজ জীৱৰ ওপৰত বহুত বেয়া প্ৰভাৱ পৰে। মাছ কচ্ছপ আৰু অন্যান্য জলজ প্ৰাণীৰ জীৱন বিপন্ন হয়। বহুতো প্ৰজাতি বিলুপ্তিৰ পথতো আগবাঢ়ে। বহুতে বিভিন বিভিন্ন বাধা বিঘিনিৰ সন্মুখীন হ'ব লগা হয়।
হয়, আজিকালিৰ সময়ততো বহুতো মানে জলজপ্ৰানি নোহোৱাই হৈছে বুলি ক'ব পাৰি।
হয়, ঠিকে কৈছে।
হয়, এই পানী হয়, এই পানী প্ৰদূষণৰ বাবে জলজ জীৱবোৰৰ আ আমাৰ মানুহবোৰৰ লগতে মানে জলজ জীৱৰ- জিবোৰো বহুতো অ অ' সমস্যা হোৱা দেখা পোৱা যায়।
হয়, ঠিকেই কৈছে।
হয়।
বাত
উম'
কোনো তানে সম ভয়ংকৰ সমস্যা নহয় নে?
হয়, একেবাৰে ঠিক কৈছে আপুনি। প্লাষ্টিক সহজে যিহেতু নষ্ট হৈ নাযায়, মাটিৰ লগত মিহলি হৈ নাযায়। ই মাটি, পানী আৰু জীৱ-জন্তুৰ বাবে মানে অতিকৈ ক্ষতিকাৰক বুলি ক'ব পাৰি। সেইবাবেতো চৰকাৰে প্লাষ্টিক বেগ বা প্লাষ্টিকৰ যিকোনো বস্তু ব্যৱহাৰ কৰিবলৈ বাৰে বাৰে অ' উম' মানা কৰি আছে। তাৰ সলনি আ পেপাৰবেগ, পেপাৰৰ বেগ বা কাগজৰ বেগ আ যিকোনো সেনেকুৱা যিবোৰ বস্তু মানে মাটিৰ লগত সহজে মিহলি হৈ যায় সেইবোৰ বস্তুহে আ ইউজ কৰা মানে ব্যৱহাৰ কৰাৰ বাবে চৰকাৰে আমাক ক কৈ আছে।
বাৰু প্লাষ্টিকৰ ব্যৱহাৰ কেনেকৈ কমাব পাৰি?
অ' মোৰ হিচাপে আমি কাপোৰ বা জোটৰ বেগ ব্যৱহাৰ কৰি আ একবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক এৰাই চলিব পাৰোঁ। কাৰণ প্লা- মই যেনেকে ক'লো এতিয়া অলপ আগতে যে কাপোৰৰ বেগ ব্যৱহাৰ, প্লাষ্টিকৰ বেগ ব্যৱহাৰ নকৰি, কাপোৰৰ বেগ ব্যৱহাৰ কৰিব পাৰি বা জোটৰ বেগ ব্যৱহাৰ কৰিব পাৰি। আ এই এইবোৰ ব্যৱহাৰ কৰিলে আমাৰ প্লাষ্টিকৰ যি ব্যৱহাৰৰ যিখিনি পৰিমাণ আছে সেইখিনি মই ভাবোঁ যে ক্ৰমান্বয়ে হ্ৰাস, হ্ৰাস হ'ব।
হয় ঠিকেই কৈছে।
কি ভাবে?
মই আপুনি যি কৈছে, সেয়ে ভাবোঁ। আমি প্লাষ্টিক যিমান পৰিমানে পাৰোঁ সিমান পৰিমানে আঁতৰাই চলিব লাগে। আমি তাৰ সলনি বেলেগ ব্যৱহাৰ কৰিব লাগে, চৰকাৰে যিহেতু নিৰ্দেশনা দিয়েই আছে।
হয় এইটো ঠিকেই কৈছে আপুনি। আহ, আপুনি এ পৰিৱেশ সংৰক্ষণত গছ ৰোপনৰ গুৰুত্ব কিমান বুলি ভাবে?
পৰিৱেশ সংৰক্ষণত গছ ৰোপনত বহুত গুৰুত্ব আছে। গছৰোপণ হৈছে পৰিৱেশ সংৰক্ষণৰ অন্যতম সহজ আৰু ফলপ্ৰসূ উপায়। অধিক গছ মানে অধিক বিশুদ্ধ বায়ু। মই আগতে কৈছোয়ে যে যে গছে আমাক অক্সিজেন দিয়ে, গছ নহ'লে আমাৰ জীৱন সম্ভৱেই নহয়। সেই গছৰ পৰা আমাৰ ফল-মূল সকলো পাওঁ, ছাহ পাওঁ, কাঠ পাওঁ সেই হিচাপ, সেয়েহে আমি পৰিৱেশ সংৰক্ষণত গছ ৰোপনত বহুতেই গুৰুত্ব আছে।
হয় এইটো ঠিকে কৈছে আপুনি। অ' বিদ্যালয় আৰু মহাবিদ্যালয়সমূহে অ' বিদ্যালয় আৰু মহাবিদ্যালয় সমূহে এই ক্ষেত্ৰত কি ভূমিকা ল'ব পাৰে জানেনে আপুনি?
বিদ্যালয় আৰু মহাবিদ্যালয়সমূহে এই ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ মাজত সজাগতা বৃদ্ধি বৃক্ষৰোপন কাৰ্যসূচী আৰু পৰিষ্কাৰ পৰি পৰিচ্ছন্নতা অভিযান চলাব পাৰে। চা আ বি শি শিক্ষাৰ্থীসকলে এই বিষয়ে অধিক অ জানিব পাৰে অধিক আগ্ৰহী হয় যে আমি যেতিয়া গছ ৰোপন কৰিম তেতিয়াহে আমি এজন এখন সুস্থ সমাজ লাভ কৰিম, সুস্থ স্বাস্থ্যকৰ পৰিৱেশত থাকিব পাৰিম। শিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহে এই ক্ষেত্ৰত বিশেষ ভূমিকা লব পাৰে।
হয়, এইটো ঠিকে কৈছে আপুনি।
বাৰু সাধাৰণ মানুহে দৈনন্দিন জীৱনত কি কি পদ্যক্ষেপ লব পাৰে?
মই ভাবো যে সাধাৰণ মানুহে আ যদি বিচাৰে আহ, দৈনন্দিন জীৱনত বহুখিনি পদক্ষেপ লব পাৰে যেনে পানী অপচয় নকৰি আৰু বিদ্যুৎ সং সঞ্চয় কৰি, গছ ৰোপন কৰি আৱৰ্জনা সঠিকভাৱে নিষ্কাশন কৰি আৰু পৰিৱেশ বান্ধৱ সামগ্ৰী ব্যৱহাৰ কৰি। এই সকলোবোৰ যদি তেওঁলোকে হা দৈনন্দিন জীৱনত পদক্ষেপ লয় তেনেহ'লে মই ভাবোঁ যে আমাৰ পৰিৱেশটো অতি সুন্দৰ হৈ উঠিব।
হয়, ঠিকেই কৈছে।
হয়। নৱীকৰণযোগ্য শক্তিৰ বিষয়ে কি ক'ব বিচাৰে আপুনি?
নৱীকৰণযো যোগ্য শক্তিৰ বিষয়ে মানে সৌৰ শক্তি, বায়ু শক্তি আৰু জলবিদ্যুৎ পৰিৱেশ বান্ধৱ শক্তিৰ উৎস এইবোৰৰ ব্যৱহাৰ বৃদ্ধি কৰিলে প্ৰদূষণ কমিব, আমি সেয়েহে নৱীকৰণ যো যোগ্য শক্তিৰ বিষয়ে আহ শক্তি ব্যৱহাৰ কৰিব লাগে।
হয়, এইটো ঠিকেই কৈছে আপুনি। হয়। বাৰু পৰিৱেশ সুৰক্ষাত চৰকাৰৰ ভূমিকা কেনেধৰণৰ?
পৰিৱেশ সুৰক্ষাত চল অ চৰকাৰৰ ভূমিকা বহুতেই গুৰুত্বপূৰ্ণ। চৰকাৰৰ কঠোৰ পৰিৱেশ আইন প্ৰণয়ন কৰিব পাৰে, বন সংৰক্ষণ, প্ৰদূষণ নিয়ন প্ৰদূষ নিয়ন্ত্ৰণ আৰু সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে, ক কৰিব লাগে। মোৰ ম মোৰ মতেদি।
হয় এইটো ঠিকে কৈছে আপুনি।
বাৰু আপোনাৰ কথা পাতি আজি ভাল লাগিল, আপুনি বহুত সুন্দৰভাৱে বুজাই দিলে।
হয়, মোৰো বহুত ভাল লাগিল আপোনাৰ লগক কথা পাতি।
হয় আজিলৈ ইমানতে। বে
হয়, ঠিক আছে বাৰু আকৌ এটা নতুন বিষয়ত কথা পাতিম আজিলৈ ধন্যবাদ।
হয় দিয়ক বিদায়।
উম হয়।